উ
ঐ চেণ্টো কি খবৰ?
অ ভাই মইতো ঠিকে আছো, তোমাৰ কি খবৰ?
খবৰ ভালে ভালে বঢ়িয়া।
ক'ত আছা পিছে এতিয়া তুমি?
আৰু বাচ্ছা কি কৈছা?
ক'ত আছা পিছে তুমি?
মই আছো তোমাৰ চাংচাৰত আছো ৰবা। আচ্ছা। সঞ্চাৰিত তাৰ ডিউটি আছে আজি। ডিউটিৰ পৰা ডিউটি কৰি ফালে এতিয়া আছো এনে ৰুম ৰুমতে আছো।
ঘৰত নাযাও আজি মানে তোমাৰ হা?
মাইকি ডিউটি শেষ হল নেকি শেষ হৈছে।
ডিউটি শেষ হল অঁ, এই যাম বহুত নহয় আজি মেলাৰ কাৰণে যাম হৈ আছে।
অম্বু অম্বুবাচী মেলা হৈছে যে, তাৰকাৰণে আহ জাম হৈছে। সেই কাৰণে নাযাওঁ আজি, ৰাস্তা বহুত জাম। তুমি যোৱা নাই নেকি?
মই একচুৱেলি তোমাৰ সেয়ে আৰু এতিয়া মানে আজি মোৰ ইভিনিং ডিউটি আছিলে আৰু ওৱান থাৰ্টিত। চ' সেই আৰু এটাৰ বাৰ আছে তোমাৰ টেন থাৰ্তী লৈ ডিউটি আছে আৰু মানে ক্লজিং আৰু ক্লজিং কৰি যাব লাগিব আৰু ষ্টৰখন তোমাৰ।
হেৰি অম্বুৱাচী মেলাত নোযোৱা নেকি?
নাই নাই নাই যোৱা নহব দিয়া, বাকী তোমাৰ পিছে উম হু নাই নহ'ব দিয়া, বাকী তোমাৰ পিছে কি আছিল অ, কেতিয়া আহিবা পিছে তুমি ঘৰত?
ঘৰত মই যাম কালি কালি ৰাতি যাম আৰু কালি ডিউটি কৰি পেলাই কালি ৰাতিকে যাম আৰু ওলাই।
আচ্ছা। একচুলি কি তুমি কি ডেইলি হ কৰা নেকি মান ডেইলি আপ ডাউন কৰি থাকা নেকি?
ডেইলি আপডাউন কৰাৰ নিচিনাই হয়, মানে মই মানে মোৰ নিজৰ ৰুম লোৱা নাই ম মই ৰুম লোৱা নাই লগৰ ৰুম আছে এনেকে কেতিয়াবা থাকো আৰু বেছিভাগ আপ ডেইলী আপ ডাউনে কৰো।
কেতিয়াবা আৰু মানে, কেতিয়াবাৰ মাজতে সপ্তাহতে এবাৰ থাকা যায় চাগে আৰু।
অ এসপ্তাহত এদিন দুদিন থাক পাই ন।
তাৰ কাৰণো তাতে মানে কি লগৰ বিলাকে কি শ্বেয়াৰ কৰি থাকে নে নে এটা ৰুমৰ এটা লগৰ মানে থাকে?
হয়। শ্বেয়াৰ কৰি থাকে, আমাৰ মানে এইটো তোমাৰ এই হেৰি বি বিল্ডিং এটা দুটা ৰোম আছে, চাৰিটাৰ লগৰ থাকে আৰু দুটা দুটাকে সিহতে ৰোমত থাকো আৰু ৰুম ত ডাঙৰ মানে চিংগল ৰুম, বাথৰুম আছে ভিতৰত। এনে ভালে, বেছি ডাঙৰো নহয় সৰু নহয় আৰু থাকিব পাৰি।
বঢ়িয়া পাৰ্টি চাৰ্টি চলি থাকে আহ।
আচ্ছ এঞ্জয় ফুল এন্জয় চঞ্জয় কৰা আৰু তোমালোকে?
অ ভাল লাগে বাহিৰত লগৰ লগত থাকি।
অ এক্চুৱেলি এইবিলাক যিবিলাক এইকেইটা লগৰ আছে তোমাৰ কি আগৰে চিনাকি ন নাই কামত চিনাকি হৈছা?
আগৰ চিনাকি নহয় চ অ নতুনকে চিনাকি হোৱা। কামৰো অ এই সেনেকুৱাই আৰু। প্ৰায় মোটামুটি হ'ল ছয়মাহ মান হলে কাম কৰা চিনাকি হৈ গৈছে। এ সেইকাৰণেতো বেলেগত যাব খোজে ন পতককে মানে চিনাকি হতেও টাইম লাগে নহয় আকৌ বেলেগ লগত আকৌ একজাৰ্জ হ‌ওতে
তাকে এডজাষ্ট হওঁতে মিলাটে মানুহ লগত টাইম লাগে ন অকণমান, তাৰেই একজাৰ্জ হ'ব নোৱাৰি ন মানুহ এটাৰ লগত বেলেগ যেগাত গ'লে নোৱাৰি নহয়। অ কি বুলি কয় চাও ৰ'বাচোন নেক্স আহ কাম চাম উম। এনে আমাৰ যদি ওচৰে ওচৰে কাম কাম চাম পাও, ষোল্ল সোতৰ হাজাৰ ধৰমহা পায় কৰিবা নে নকৰা?
এয়া পালে কৰিম
হয়।
কাম পালে অলপ ভাল হ'ব লাগিব আৰু। মানে সেই আৰু এই পুৰবিধ যেনেকুৱা আছিল সেনেকুৱা টাইপৰ নহয় আৰু।
অ তোমাৰ লগত যেনেকুৱা সেনেকুৱা হলেও হব।
অ আমাৰ এইটো হয়ই আমাৰ আহ আমাৰ বহি থাকিব লাগে ৰবা পেট ওলাই গৈছে
অ সেনেকুৱা আৰু কি পষ্টাৰ যেক
মই একচলি তোমাৰ মোৰ বস্তু ক'লে এমৰি বুলি কয় এতিয়া আৰু মানে এম অ' ডি
এম অ দি।
মানে মেনেজাৰ অন ডিউটি মেনেজাৰ অন ডিউটি।
মাৰ ডিউটিত যোৱা মিনেজাৰ ম গি তই
মানে অ মানে মেনেজাৰ মানে ৰিলেঞ্চৰ এইটো এম অ দি বুলিয়ে কয়, যিমান তোমাৰ মানে চোৱা তোমাৰ এটা টিম থাকে ন এটা টিম তোমাৰ টিমটোত পোন্ধৰ ষোল্লটা মানুহ থাকে আহ তাৰে তাত দুটা এটাতো সেইটো মানুহটোক চাব লাগিব ন, গোটেই কেইটাক চাব লাগিব ন সেইটো আৰু ল বুলি ক চেলাৰিটো আমি তাহতো নিচিনাই পাওঁ আৰু মানে আমাৰ মানে কি আমাৰ কামটো চাই কেনে আমাৰ কিবা দেখছে আৰু আমাক তাৰ পিছত তোমাৰ চিষ্টেম ৰ কাম মই এভথিং জানো চ সেইটো চবত মানে এইটো ম আমাক ভষে আৰু
ঠিকেই আছে ভাল প্ৰস্তাতে পাই গৈছা কিমান দিন হ'ল তাতে?
ছিক্স এইট মান মান হৈ গ'ল।
এইট মান অ এইটো তুমি তুমি আগতেও কৰিছা ন দিনটোতকে?
উম মোৰ অ। চেপটেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ তিনিমাহ হ'ল এইপিনে ছেপ্টেম্বৰ একমাহ অক্টোবৰ দুমাহ নৱেম্বৰ ডিচেম্বৰ চাৰি মাহ হ'ল। আৰু ইপিনি ছয়মাহ হল এ ভালেক মাহ হল নমাহ মানে হৈ গ'ল মোৰ।
অমাহ হল দহ হ'ল
হ ছেপ্তেম্বৰ আধাত জইন কৰিছিলো ন এইটো কাৰণে।
আহ পটো ন ম বহুত দিন হল তেতিয়া হলে। ঠিকে আছে। কিবা তাতে প্র কিবা মোক সোমাই দিবা
অ নাই মই তোমাৰ একচলি আমি অণ্ডল হয় আৰু কি বুলি কয় আহ এতিয়া তোমাৰ মানে মই মানে এইটো ত্ৰিশ তাৰিখ মানে মই ৰিজাইৰ্ণ দিম ৰবা তাৰপৰা ওলামেই ৰবা মোৰ খালী হ'ব আহিবা নেকি
বেলেগ পাইচা নেকি তুমি কাম
নাই নাই বাৰু বেলেগ পোৱা নাই বাৰু অকমান কাম নকৰো বৰ্তমান
তোমাৰ পষ্টটো খালী হলেও এতিয়া মই ডাইৰেক কেনেকে পাম নাপাম নহয়
পাবা এটা পোষ্ট খালী হ'ব ন ক'ব লাগিব ছাৰ হতেক মই কম ল'ৰা এটা আছে কৰিব ল'ব নেকি বোলে এ সুধিম আৰু
অ সুধি লবা সুধি চাবাচোন যদি হয় কৰিম কিয় ওলোৱা পিছে তুমি
মই একচলী তোমাৰ ওলাও মানে হল কি মই এটা কৰ্চ লৈছিলো অ ডেটা এনালিচছ এনালিটিক শুনিছা নেকি নাম এনেই
ডেটা এনালিচিচ শুনিছোন নামটো নাজানো কত কি বিষয়ে
যোৱা মানে এ তাৰে এক্সচুৱেলি মই ত্ৰিশ হাজাৰ দি লৈছিলো কৰ্চ
আহ
নাই মোৰ দুমাহ মোৰ হ'ল হৈ দুইমাহ মোৰ হৈ গল চৌ মোৰ ভাল এ থাকিলে মই সি কৰ্চ ভালকে কৰিব নোৱাৰো মানে এ মানে ক জাবা মোৰ সমস্যা নহয় কিবা নহয় আৰু এইবিলাক কামতো ইমান এটা ফিউচাৰ দেখা নাযায় ন যিমান য হওঁক কিয় অ আৰু সিটো এটা ইক্লি হয়। জীমান ৰোদত স্কিল হয় ন মানুহ এটা ইস্ক থাকে মানুহ ক্ষেত্ৰত যিকোনো যোনো বস্তু মানে কিবা কিবা এটা পা যায় আৰু ষ্টস্কি থাকিলে মিনিমাম ন মই সেই
হয় এক্সপ্ৰেছ আৰু কিবা সৰু সুৰা হলেও এক্সপ্ৰেছ পাইচা তুলে
মই এক্সপিৰিয়েঞ্চ পাম এইটোৰ বলত মই নেক্সট কোম্পানী এটাত বাৰু কোৱা বাৰু কাম এটা ই জলি পাম আৰু এটা ফেচত মই জল্লদি পাম কামু মই গম পাইছো। আৰু যিমানখিনি শিকিব লাগে মই শিকি লৈছো। এক্সপিৰিয়েন লৈ লৈছো ব ইমান সেই নাই আৰু এভেৰিং জানোৱে, মোক যদি কিবা কিবা কোযেচ কৰিব পাৰেিব জানো চব পাৰিমে মই তোমাক কোনটো এই মানে। ত্ৰিছ হাজাৰ দিছো মই ধেমালি নহয় তো
এিছ হাজাৰ ধেমালি নহয় অনলাইন কৰ্চ।
অনলাইন কৰ্চ, পি ডাব্লিউ লৈছো মই।
আহ।
মানে এ সেই সেইটোত মানে তোমাৰ কি থাকে জানা কৰ্চত মানে তিনিটা ভাগ থাকে, এটা বেচিক প্ৰিমিয়াম এ তো মই প্ৰতো লৈছো বিস্ক লব খোজা এই মেচ একেই বস্তু আঠা। হাজাৰ লৱ প্ৰিয়াম যদি লোৱা তোমাৰ বিশ হাজাৰ ল'ব আৰু যদি প্ৰতোৰ ত্ৰিছ হাজাৰ ল'ব। মানে বেছিক তমল্ নকৰে তাহতেকল শিকাই দিব প্ৰিমিয়ামটো যদি লোৱা তুমি ডল কব মানে তোমাৰ জোমত ভিদিঅ ক কৰি কিনে
আহ।
তাতে তোমাৰেই ডেইলী তাতে ডেইলি আৰু, কি বুলি কয়, মানে কি তোমাৰ অ ডাউট মানে ক্লাৰ কৰিব। আৰু যিটো প্ৰিমিয়াম যিটো মই লৈছো। তাতে মানে তুমিটা কৰ্চটো ক্লিয়াৰ কৰা পোৰা
তই পো তই লৈ পু এল ছ তুমি
প্ৰটো থাৰ্টি থাওজেণ্ডটো লইছো আৰু প্ৰটোত মানে কি জানা, তোমাৰ মানে কি যিটো তোমাৰ আ মোৰ যিটো কৰ্ছটো কৰ্ছটো কম্প্লিট ৰখাই মই এক জাম কেইটা যদি দিওঁ যিকেইটাত মক টেষ্ট হয় আৰু আমাৰ এক মক টেষ্টো গম পোৱা তুমি? সেই মক টেষ্টটো যিটো হ'ব আৰু তাৰওপৰি তোমাৰ যি তোমাৰ মানে কি বুলি কয় এ এচাইনমেণ্ট যিবোৰ চাবমিট কৰি থাকিলে গে এটা সপ্তাহতে এচাইনমেণ্ট এচাইনমেণ্ট চাবমিট কৰিব লাগে। থাকে সিগিলা যদি মই ছিক্সটি পাৰ্চেণ্টৰ ওপৰত থাকেন, ত মোক তাহতৰ পিনৰ পৰা পাঁচটা ই টাৰভিউ কৰাব, পাঁচটা ইণ্টাৰভিউ কৰাব মানে মই ফাঁ মানে ফাঁ ভাল ভাল কোম্পানীত ইণ্টাৰভিউ কৰাব তাহাতে, তাৰ মানে পি ডাব্লিউৰ পৰা, মানে এইটো প্লেচমেণ্ট টিমে মানে ইণ্টাৰভিউ কৰাব। হয়েই যদি ইণ্টাৰভিওত ভালে থাকে, মই ডাইৰেক্ট প্লেছমেণ্ট পাই যাম মানে বুজি পাইছ মানে প্লেছমেণ্ট গেৰেণ্টি হয় মানে। কোনটো মই প্লেচমেট এনেই নাপাওঁ মই প্ৰথমতে মই ক্লাছখিনি ক্লিয়াৰ কৰিব লাগিব, একজাম মক টেষ্ট দিব লাগিব, এচাইনমেণ্ট ক্লিয়াৰ কৰিব লাগিব, তাৰপিছতে মোক মানে ইণ্টাৰভিউ কৰাব পাঁচটা আৰু ইন্টাৰভিউ মানে কি কি দৰকাৰ কি কি নহয় এইবিলাক চব কৰাব আৰু। মানে সেইটো আৰু এই মানে মোৰ পিছে কত দুমাহ হলোৱা মই অনলি এক্সেল খিনি ক্লিয়াৰ কৰিলো হা তাৰপিছত এচ কিউ এল আছে, পাৱাৰ বি আই আছে, পাইথন আছে ডেচ ডেচক্ৰিপ্টিত আছে তোমাৰ এইবিলাক এ একো
তেওঁ তুমি যোনদিনা ক্লাছ নকৰা তেতিয়া ৰে সেইবিলাক সেইখিনি তোমাৰ ৰেকৰ্ড হৈ থাক ানে
অ য়েচ য়েচ যিটো তোমাৰ লাইভ ক্লাছটো এনে চেটাৰ্ডে চানডে হয়। তিনটাৰ পৰা ছয়টালৈ বা মোৰ অসা টা বাৰ দচটালৈ তিনি ঘন্টাকে হয় এ মানে চানডে আৰু ছেটাৰডে, তিনি তিনি ছয় ঘন্টা হয় আৰু টোটেল মিলি উইকট, সেইখিনি তোমাৰ যিটো তোমাৰ আ জুমত বুজাই আৰু লাইফ। অ কি বুলি কয় জুমৰ পৰা সেইটো মানে তোমাৰ পি ডাব্লিউ ৱেবচাইটত অ এপত নহয় আৰু ৱেবছাইটত তোমাৰ এইটো ৰেকৰ্ডৰ সময়ত তোমাক সোমবাৰ দি দিয়ে আৰু। শ শনি ৰবিবাৰৰ মানে এই বিটো আৰু নোট চোট চব প্ৰভাইড কৰে তাৰ পৰা।
অ আচ্ছা।
তুমিও কৰিব পাৰা তুমি কৰি চাৰি চাব পাৰা।
সেইটো তুমি যিটো একজাম দিবা একজামটো দিবৰ কাৰণে হেল্ল?
অহ কোৱা?
তুমি যিটো ইকজাম দিবা হা? ফুৰিব না।
মই শুনি আছো কোৱা তুমি?
তুমি যিটো একজাম দিবা একজামটো দিব গ্ৰেজুৱেচন লাগে, হেল্ল'?
অ একজামটো দিলে কি লাগিব?
একজামটো দিবৰ কাৰণে গ্ৰেজুৱেছন লাগে, গ্ৰেজুৱেচন লাগে নে
অ ডেটা নে দিছ তো তোমাৰ আ এইটো ইচ স্কিল জব হয় মেইনলি, কিছুমানত গ্ৰেজুৱেচন লয় কিছুমান নালাগে, মেনুৱেল গ্ৰেজুৱেট গ্ৰেজুৱেচনটো লাগেই কম্পালচৰি হয় মই জানাত আৰু। মানে গ্ৰেজু গ্ৰেজুৱেনচনটো দৰকাৰ হয়, এইটো কোনো গ্ৰেজুৱেচন তোমাৰ কম কমপালচৰি হয়, মানে গ্ৰেজুৱেছনৰ ডিগ্ৰীটো খোজে আৰু তাতে। আৰু এখাৰ নিজৰ ডেটালিষ্টো কোনো সৰু সুৰা বস্তু নহয় মানে কি অ মানে ডিগ্ৰীটো ডিগ্ৰীটো লাগে আৰু, আৰু কি বুলি কয় এ মানে কি জানে এই ডেটালিষ্টো সৰু সুৰা চন সেইবোৰ ডাঙৰ বস্তুত ডাঙৰ ডাঙৰ তোমাৰ ডাঙৰ ডাঙৰ মানে বস্তুৰ পৰা তুমি তোমাৰ কাম থাকে বুজি পাইছা, লাখ লাখ সৰু সৰু ডাটাৰ ওপৰত তুমি কাম কৰিব লাগিব। তোমাৰ নিজৰ চিষ্টেমৰ মানে লেপটপটো তাৰ বুজি পালা, মানে লাখ লাখ কৰল কৰল ডাটা সেইগিলাখ ওপৰত তোমাৰ। ফৰ্মুলা লগাব লাগিব, কিবা লাগিব ঠিক কৰিব লাগিব কিবা কৰিব লাগিব সেইবিলাকৰ ওপৰত। মানে ইমান সহজ কথা নহয় ছ এইবিলাক মানে গ্ৰেজুৱেচন নোহোৱাকে এইবিলাকত মানে তোমাৰ। সেই নহয় মানে গ্ৰেজুৱেচনটো মাষ্ট লাগিব লাগিব এইটো কম্পালচৰি আৰু।
অ ত ক গ্ৰেজুচনটো কৰে কি লৈ। গ্ৰেজুৱেযচনটো নকৰে দিকদৰ হৈ আছে এতিয়া।
এ তয় গ্ৰেজুৱেচনটো কলোচ আছে অপেন লগায় থব লাগে, কি প্ৰব্লেম আছে?
অপেনত দেৰি হৈ গ'ল ন এতিয়া।
তাকেইটো গেড্ৰেজচন টো